কি কৰিছা?
মই এতিয়া বৰ্তমান আহ মানে চব কাম চাম কৰি কিনে এতিয়া ডিনাৰ কৰিলো, ডিনাৰ কৰাত অলপ দেৰি হৈ গ'ল। ডিনাৰ চিনাৰ কৰি কেনে এতিয়া অলপমান মানে এই অফিচৰ কামখিনি সামৰি আছো। তুমি?
অ আচ্ছা আচ্ছা মইয়ো এনে আছো আৰু কি কৰিবা। এ কি কয় ইমান গৰম পৰিছে নে ঘৰতে আছো আৰু। এতিয়া মানে মই মানে ৱৰ্ক ফ্ৰম হোম কৰি আছো বৰ্তমান।
অ আত্চ্ছাত চ্ছা পিছে তোমালোকৰ এইটো বৰ্তমান এতিয়া ব্ৰেক দিয়া নাই নেকি অফিচ? অফিচৰ পৰা আমাৰ একচুৱেলি মানে এতিয়া বৰ্তমান ব্ৰেক দিছে অফিচে।
অ আত্চ্ছা আত্চ্ছা এনে তুমি এইটো কয় ফিউচাৰৰ কাৰণে ভ- ভৱিষ্যতৰ কাৰণে এনেই মানে জমাজৰি ৰ কৰিছা নে নাই?
এ কি জমাজৰি আৰু ক'ব গ'লে নক'বা আৰু মানে ক'ব গ'লে আমাৰ মানে অলপমান কোম্পনীৰ লছ হ'ল যোৱা মাহত। চ ক'ব গ'লেই এই মাহৰ দৰমহাই আমি এতিয়ালৈকে পোৱা নাই জানা। এজ যি মানে পইচা আছে তাৰে ওপৰতে চলি আছো আৰু।
কিন্তু এটা কথা মোৰ মতে জমা জুৰিটো কৰিব লাগে কাৰণ এটা চোৱা এইট- এতিয়া মানে আমাৰ মানে যোনটো বয়স হয় আমি যোনটো এইজৰাছো অকল আমি বুলি নহয় সৰুৰ পৰা যদি মানুহ বোৰে যদি মাক-দেউত- তাকে যদি শিকাই যে জমাজৰি কিয় কৰিব লাগে তেনেহ'লে বহুত ভাল হয়। কাৰণ কিয় তোমাৰ মই আজি যেনেকে দেখিলো মোৰ লগৰ এজনৰে মানে কি হ'ল তোমাক মই কওঁ মানে তেওঁৰ মানে দেউতাকৰ মানে বেমাৰ ঠিক আছে আৰু মানে ব গ'লে তেওঁলোক এনেকুৱা হৈছে যে তেওঁলোকে পইচা যোনখিনি পায় সেইখিনি দি মানে মাহটো চলি থাকা তেনেকুৱা টাইপ- পৰ হৈছিলে একো জমা জৰি এনুক কুৱা নাছিলে এতিয়া মানে হস্পিতালত আছে লগৰজনৰ দেউতাকজন এতিয়া মানে কি হৈছে সিহঁতৰ মানে হস্পিতালত বিল দিবলৈ পইচা নাইকিয়া হৈছে। ত অৰ পৰা ধাৰ তৰ পৰা ধাৰ কৰিব লগা হৈছে। মানে মই সেইটো দেখি কেনে মানে মই তোমাক সুধিলো যে তুমি কৰিছা নে নাই? কাৰণ কিয় মানুহৰ আজিকালি কি হৈছে ন, ইমান বেলেগ বেলেগ ধৰণৰ বেমাৰ আজাৰ হোৱা হৈছে। ইমান জটিল জটিল ধৰণৰ বেমাৰ যাৰ ফলত তোমাৰ হস্পিতেলবোৰতো আজিকালি যদি তুমি ভৰ্তি কৰোৱাৰ লগে লগে টকা, তোমাৰ তেজ - তেষ্টত পইচা, অমুকত পইচা, থকাৰ পইছা, বহুত পইচা তুমি ভাবিব নোৱাৰা পইছা আজিকালি যদি ইয়া- তাত যদি তোমাৰ বেমাৰ ভাল কৰিব লাগে, তোমাৰ মানে- ক'ব গ'লে তোমাৰ যদি হাতত পইচা থাকে, তেতিয়াহে তুমি বেমাৰটো ভাল কৰিব পাৰিবা। আৰু এটা কথা মানুহৰ জীৱনটোে আটাইতকৈ ডাঙৰ হয় নে নহয় কোৱা? ত তেতিয়া সেইখিনি সময় সেইখিনি মুহুৰ্তত তুমি কিবা কৰি হলেও তো আনি কেনে দিব লাগিব। কিন্তু তাৰ সলনি, যদি সেইখিনি মুহুৰ্ত যদি তুমি আগ বিচাৰি থাকা, তাক বিচাৰ থাকা, সেইটো এটা বেলেগে টেনচন যদি তুমি- পইচাৰ কাৰণত এজন মানুহ হেৰাব লগা হয় নিজৰ মানুহ তেনেহলে ভাবা চোন কি সেইটোতো জীৱন ভোৰ নিজৰ মনত দুখ থাকি যাব হয় নে নাই? ত' সেইকাৰণে মানে, মানে মোৰ সেই লগৰজনৰ মানে আদি কেনে মইও ভাবিছোঁ যে নাই এতিয়াৰ পৰা মানে, ভালে খিনিয়ে জমাব লাগিব। কাৰণ কিয় তোমাৰ আজিকালি বাকী কিবা হওঁক নহওক বেমাৰৰ ক্ষেত্ৰত বহুত পইচা যায়। আৰু তাতে যদি তুমি যদি জমা জৰি কৰি নথ- নোথোৱা, তেনেহলে কাৰ কোন মুহুৰ্তত বেয়া দিন আহে কোনো ক'ব নোৱাৰে। ত তাৰ কাৰণে আমি নিজে নিজকে সাজু কৰি ৰখাতটো আমাৰ দায়িত্ব। আমি যদি আজিৰ পৰা যদি ভাবি যাওঁ, দুই এক টকা যদি গোটাই যাওঁ তেনেহ'লে আমি সেই দিন- যদি ভগৱানে কাৰো লগত নকৰক মই সেইটো নকওঁ কিন্তু, যদি কোনোবাই যদি কিবা আমি বেলেগক সহায়‌ও কৰিব পাৰিম আমাৰ নিজৰ জমা জৰি, ই দিব পাৰিম। কিন্তু আমাৰ যদি নাথাকে আমি বেলেগক সহায় কেনেক কৰিম আমি নিজেতো খাব লাগিল ন। সেনেকুৱা নিচা কথা হৈ যায়। আৰু আজিকালি তোমাৰ ক'ব গলে হেল্থ- ইঞ্চুৰেঞ্চ কিবা কিবি ধেৰ স্কিমছ আছে, তোমাৰ বহুত- পইচা মানে তোমাৰ মানে ক'ব গলে ৰাখিব পাৰা- সঞ্চয় কৰিব পাৰা তোমাৰ মানে বহুত বেলেগ বেলেগ বেলেগ বেলেগ ধৰণৰ আজিকালি স্কিম আছে। সেইবোৰ স্কিমবোৰ মানুহে ইয়োজ কৰি- লাগে মোৰ মতে, ব্যৱহাৰ কৰিব লাগে, পইচা জমা ৰাখিব লাগে। নাৰাখিলে মানে বিপদে আপদে আজিকালি মানুহক পইচাই লাগে। য'তে নহওক কিয়, যিয়ে নহওক কিয়। সেয়েহে নিজৰ বিপদৰ পৰা সাৰিবলৈ ভৱিষ্যতে পইচাটো জমা কৰিবা।
হা হা বুজিছো। মানে আচলতে মানে, মোৰ কথাটো হ'ল যে আচলো ভয় থক আচ কৰিছে নকৰা নহয় কিন্ত মানে আচলতে এই, মানে কব গলে এই মাহটোত কব গলে বা, গন্দগুল হৈ গ'ল। কাৰণ মানে আমাৰ কোম্পানী গ'লো ন, এনেকুৱা এনে লছ হ'ল হ'লে।
ন অ।
চাবলে ক'ব গ'লে, কম্পানী আমি কব গলে আমি কব গলে কিবাকে বচাই ৰাখিছো আৰু। কিবাকে আৰু বচাই- ৰাখিছো কোম্পানীটো তেনেকুৱা আৰু। তেনে কব গ'লে, আচলতে মোৰ জমা জুৰি আছে নাইকিয়া নহয়। ভাগ্য হোৱা নহয় ক'ব গ'লে, আচলতে মানে, তোমাৰ যোনখিনি পইচা মানে, জমা আছিলে। সেইখিনি, পইচাকে এতিয়া, চলিব পাৰিছোঁ, ধৰা নহয়। কিন্তু মানে, ক'ব গ'লে, এই আৰু মানে, ক'ব গ'লে, দিগদাৰ হৈ আছে আৰু চলিবলৈ। এতিয়া, আমাৰ পইচাটো এতিয়া, যোনবিলাক কি কয়, মানে, যোনটো যোৱা মাহৰ, যোন টো আছিলে, ক'ব গ'লে পইচাটো। সেইটো, পইচাটোত দিব এতিয়া আমাক কোম্পেনীয়ে। কিন্তু মানে, অলপমান দেৰিকে দিলে চবৰে দিগদাৰ হয় ন'! বহুতে ক'ব গ'লে, আমাৰ লগৰ বিলাকৰ মানে, ধাৰ-ধৰ লৈছে কৰবাৰ পৰা। মই এতিয়া মানে, ভালকে বুজি পাইছো আৰু পইচাটো মানে, চেভ কৰিব লাগে। কাৰণ, কাৰ কেতিয়া, বিপদ আহে, কোনো ক'ব নোৱাৰি ন'।
বুজিছোঁ, বুজিছোঁ।
তেনেকুৱা আৰু ক'ব গ'লে। মই মানে, এতিয়া মানে, বুজিছোঁ আৰু ভালকৈ ক'ব গ'লে। কাৰণ, পইচাৰ মুহুৰ্ততো মানে, বুজি পোৱাটো বহুত দৰকাৰী।
উম! সেইটোৱে! আৰু তোমাৰ ক'ব গ'লে, আজিকালি চবতে মানে, তোমাৰ বিপদৰ পৰা এটা কোনো বিপদৰ পৰা সাৰিবলৈ, তোমাৰ পইচা লাগে, য'তে নহওঁক।
পইচাই, পইচাই, চবতে পইচা।
সেইকাৰণে মানে, তোমাৰ ক'ব গ'লে, যদি যদি, তুমি যদি, পইচা যদি তুমি যদি, ৰাখিব পাৰা হাতত, তোমাৰ যদি হাতত যদি যিহেতু, আমি তোমাৰ মধ্যবিত্তিৰে মানুহ হয়, যাৰ হাতত ইমান টকা নাই। আমি যিখিনি পাওঁ, সেইখিনি যদি, আমি যদি, চেভ কৰিব পাৰোঁ বা হেৰি কৰিব পাৰোঁ। ফিউচাৰ ভাল হ'ব! তোমাৰ, তুমি
আমি, ন' একচুৱেলি, যোনখিনি আমি, মিডল ক্লাছ মানুহ হয়, সেইখিনি মানুহখিনিয়ে, ন' আচলতে, জমা যদি কৰি কেনে, কৰ'ৰবাত ইনভেষ্ট কৰি কেনে, সনেকে চলিব জানিব লাগে, ইনভেষ্ট কৰি কিনে চলিব জানিব লাগে। কাৰণ, এইটো নহয় যে, যে কি কয়, মিডল ক্লাছ মানুহ, সদায় মিডিল ক্লাছে হৈ থাকিব লাগে, সেইটো নহয় ন'। এতিয়াও, মানুহ বিলাকে ক'বলে, আগবাঢ়ি জানিব লাগে।
আৰু মিডল ক্লাছ বা আপাৰ ক্লাছ বুলি নকওঁ, মই কৈ আছোঁ যে, কি তোমাৰ, যোনে নহওঁক কিয়, পইচাৰ অপব্যৱহাৰ কৰিব নালাগে। কাৰণ, কিয় তোমাৰ, তুমি যদি পইচাৰ অপব্যৱহাৰ কৰা, তুমি
তুমি, পইচাৰ অপমান কৰাৰ নিচিনা হয়। ঠিক আছে! একো বস্তু অপমান কৰিব নালাগে। আৰু ক'ত, কেনেকে, কিমানখিনি খৰচ কৰিব লাগে, মানুহক দেখুৱাই বেছিকে খৰচ কৰি কেনে, দামী বস্তু কিনি কেনে, সেইটো বেয়া! আজিকালি, মানুহবোৰৰ কি হৈছে, বি কয় যে, মানুহক দেখাব লাগে। ব্ৰেণ্ডেড বস্তু পিন্ধিব লাগে, ব্ৰেণ্ডেড বস্তু ব্যৱহাৰ কৰিব লাগে। কিন্তু সেইটো ভুল এটা লাকজাৰী ব্ৰেণ্ডেড মানুহক দেখাবলৈ সমাজক দেখাবলৈ কৰিব যাওঁতে নিজৰ তলি উদং কৰি কেনে একো লাভ নাই কাৰণ ক বিপদৰ সময়ত তুমি সেই মানুহৰ সন্মুখত তুমি পইচাৰ কাৰণে হাত পাতিব লাগিব একদিন যদি তুমি তেতিয়া যদি মানুহ দেখাই যোৱা
সেইকাৰণে মানুহক দেখ খাই সেই লাকজেৰি নেছটো নলগাই যদি পইচা যদি বচায় যোনখিনিত ধৰা তোমাৰ চলিব পিন্ধিব পাৰা যদি পইচা খিনিয়ে অকল যদি তুমি ব্যৱহাৰ কৰা বা সেই সে খিনিয়ে যদি তুমি ব্যয় কৰা তেনেহলে তোমাৰ ভৱিষ্যয়তে ভাল হ'ব তোমাৰ ভৱিষ্যত খন মানে ক'ব গ'লে এটা মানে তোমাৰ কিয়ৰিটি থাকিব সুৰক্ষা হ'ব
সুৰক্ষিত থাকিব মানে আৰু তোমাৰ যদি মানুহে যদি যদি জমা জুৰি ৰাখে তেতিয়াহ'লে মানুহৰ ক'ব গ'লে মানে বিপদত নাবা চে ন ক'ব গ'লে এটা মানে আগ্ৰহ থাকে এটা সাহস থাগিব যে অ মই এইখিনি কাম কৰিব পাৰিম উম আৰু যদি মানুহৰ ধাৰ ধুৰ কি কয় মানে ধাৰ ধুৰো ল'ব নালাগে ধাৰতো নপৰে মানুহে কাৰণ যদি কো পইচা থাকে হাতত কাৰ পৰা ধাৰ ল'ব লাগিব একো টেনশ্যন নাথাকে তাৰ পিছত ক'ব গ'লে কাকো দিব লগা টেনশ্যন নাথাকে কোনো মাৰে দাবী ধম নধমকাই ক'ব গ'লে মোৰ পইচাখিনি দে ক'ব গ'লে এটা উতকে টেনশ্যন এটা নহয় ক'ব গ'লে
হম হ সেইটোৱে সেইটোৱে
টেনশ্যন এটা কমে
উম আৰু তোমাৰ অকল সেইটো বুলি নহয় তুমি যদি মানে ক'ব গ'লে যদি তুমি যদি মানে হাতত কেইটামান যদি তোমাৰ পইছা থাকে তোমাৰ যদি থাকে তোমাৰ মন এটা সাহস থাকিব যে নাই মোৰ হাতত আছে মই এটলিষ্ট যাই কিনে বেলেগৰ আগত হাত পাতিব নালাগে কিন্তু এটা কথা
কিন্তু আজিকালি মানুহবোৰে এইেইটো কেতিয়াও নকৰে আজিকালি মানুহবোৰে এইটো বিলিভ ৰাখে যে মই পইছা উৰাই কেনে মানুহক দেখাব লাগে কিন্তু
দেখাব লাগে আজিকালি কম্পিটিশ্যন হৈ গৈছে তোৰ লগত আছে মোৰ লগতো আছে এনেকুৱা
সেইটোয়ে সেইটো কৰিব কেতিয়াও নালাগে কাৰণ ত যাৰ যিমান খিনি ক্ষমতা কাবাৰ যদি ক্ষমতা আছে যে তেওঁ ব্ৰেণ্ডেড বস্তু পিন্ধিকেনে তেওঁৰ আৰু বহুত টকা বাচি যায় তেনেহ'লে তেওঁ কৰক তেওঁ পিন্ধ কিন্তু কাৰোবাৰ যদি নাই ক্ষমতা সেই মানুহজনক উম দেখাবলৈ যে মোৰো আছে টো কৰিব কেতিয়াও নালাগে সেইটো ভুল হয়
সেইটোৱে সেইটোৱে হৈছে কথা আচলতে মানুহবিলাকে জমা জুৰি ৰাখিকিনে আৰু এই ইনভেষ্ট কৰি কেনে লাইফ ইঞ্চুৰেঞ্চ কিবা কিবি বা
অ আজিকালি হেল্থ ইঞ্চুৰেঞ্চ আছে লাইফ ইঞ্চুৰেঞ্চ আছে বহুত স্কিম আছে তোমাৰ ক'ব গ'লে আজি আজিকালি ধেৰ স্কিম আছে মানুহবোৰে যদি ভাবে তেনেহলে বহুত বেলেগ বেলেগ প্ৰকাৰেৰে নিজৰ পইচা বচাব পাৰে ভালকে ইনভেষ্ট কৰি কেনে এটা সুৰক্ষা সুৰক্ষিত মানে ভৱিষ্যত গঢ়ি তুলিব পাৰে
নিজৰ ল'ৰা ছোৱালীৰো ভৱিষ্যত পিছলৈ পঢ়া শুনাক লৈ কেনে কিবা এইবোৰো কৰিব পাৰে হয় নাই চাই আৰু মানুহে পইচা বচাব লাগে মোৰ মতে
বচাব লাগে আৰু বচাটো গুৰুত্বপূৰ্ণ আৰু গুৰুত্ব দি চলিব লাগে উল্টা উল্টা খৰচ কৰিব নালাগে সেইখিনিয়ে আৰু
ঠিক আছে এতিয়া
ঠিক আছে হব দিয়ক
অ